হেল্ল' শুনিছানে? অ'। অ' আজ কি কৰি আছা?
এয়া মই আছোঁ এনেই।
আচ্ছা। ক অ' গৰম গৰমো যিমানহে।
যিমানহে গৰম পৰিছে।
অ' তাকেহে।
এয়া বাহিৰতে বতাহ খাই পেলাই বহি আছোঁ আৰু।
অ' এই গৰমতনো উপায়টো নাই ন'? গৰমত এনেকেই থাকিব লাগিব।
তেনেকেই থাকিব লাগিব, উম।
ইমান গৰম এতিয়া কি কৰিবা, গৰমততো ক'তো যাবওঁ নোৱাৰি বা একো কৰিবও নোৱাৰি হয়নে?
হয়, হয়। গৰমত এতিয়া কি কৰিবা, ক'তো যাবওঁ নোৱাৰা, কৰিব নোৱাৰা সেইটো কাৰণে গছৰ তলতে হাৱা খাই খাই বহি
অ' ছেম ময়ো সেই একেই।
গৰম। উম, হয় দিয়া ব
বহি আছোঁ।
হয় হয়। এতিয়া গৰমত মানে মানুহৰ অসুবিধা বহুতেই হৈ আছে।
অ' তুমি ঠিকেই কৈ ছা এইটো কথা বহুত।
উম।
কাৰণ বেমাৰ আজাৰ হৈ যাব ওপতে তেনেকে।
গামচি, মানুহৰ মানে শান্তি নাইকিয়া হৈ গৈছে। তাই গৰমত। এতিয়া তোমাৰ গৰমত আ নাৰিকলৰ ডাবৰ পানী, তোমাৰ নেমু চৰ্বত
অ'।
পইতা ভাত এইবিলাকে খাব লাগে আৰু।
এ, কৈছ এনে গৰমতে সেইবিলাক খাদ্য খোৱাই ভাল।
হয় হয়, নহ'লে উপায় নাই নহয়।
অহ'।
ঘৰত মানুহ থাকিব নোৱাৰা হৈছে।
অহ'।
তেনেকে চলি
এ কৈছানে, এনে গৰম বহুত বেছি। এই এইকেইদিন বৰষুণ আহি আছে, অহ আহিয়ে আছে এইফালে, তোমালোকৰ তাত
নাই নাই বৰষুণ নাই বৰষুণ নাই কাৰনেটো গৰমত উৎপাত বেছি হৈছে।
অ' আমাৰ ইয়াতে বৰষুণো আহি আছে আৰু গৰমটোতো ক'বই নালাগে আৰু।
অ' নাই নাই আমাৰ ইফালে অকনো বৰষুণ নাই। বৰষুণ নাই, গতিকে গৰমৰ তাপো বাঢ়িছে।
অহ।
এতিয়া বহি আছা বতাহতে।
অ' বতাহতে বহি আছো আৰু কিনো কৰিম আৰু ইমান গৰম যিহেতু।
উম গৰমত
গৰমতো নোৱাৰি ন' তেনেকে থাকিব।
নাই নোৱাৰি।
সেইকাৰণে আৰু তেনেকৈ বহি আছো। ঘৰতো বহি থাকিব নোৱাৰে, ঘৰতো যিমানহে তাপ।
হয়।
তুমি সেইকাৰণে একদম গছৰ তলিতে অলপমান বহি দিছোঁ আৰু।
অ' ভালে কৰিছা গৰমত এতিয়া যিমান পাৰা ঠাণ্ডা বস্তু খাবা। ঠাণ্ডা জাগাত থাকিবা, তেনেকে চলিলেই হ'ল আৰু।
সেই গৰম আৰু সেই এনেকেই আৰু। গৰমৰ দিনকেইটা অত বঢ়ো টত বড়ো, তেনেকেই যায়।
হয় হয় দিনতটো তেনেকে টাইমটো পাছ হয় আৰু।
অ টাইমটো তেনেকে যায় আৰু।
গৰমত এতিয়া, এতিয়া আমাৰ আমাৰ আগতে আমাৰ আইতাহঁতে কয়, আইতাহঁতে গৰম দিনত বোলে মাটি কলহৰ পানী খাইছিলে।
অ এই মাটি কলহৰ পানীটো খাব পালে গাটো শীতল পৰি যায় ন। আজিকালি ক'ত পোৱাই নাযায়।
এতিয়া মাটি কলহ নাই, আজিকালি ফ্ৰিজ হ'ল কুলাৰ হ'ল আজিকালি আকৌ আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়।
অ সেয়াই চিনি ক'ত পাব আজিকালি চব ডিজিটেলৰ যুগ হ'লটো।
অহ ডিজিটেল যুগ হৈ গ'ল।
উম সেইটো যুগৰ কাৰণে আজিকালি ল'ৰা ছোৱালী বিলাক এইবোৰ কথা বুজি নাপায় বা নেদেখে, এ সেয়াই আৰু। উম।
এতিয়া কি কৰিবা আৰু গৰমত তেনেকে চলিব লাগিব ন'।
অ' আজিকালি গৰমতো ল'ৰা ছোৱালী বিলাকেতো অ' সেইটোতো হয়ে, আজিকালি ল'ৰা ছোৱালীটো একদম ক'তো মাটি কলহৰ পানী বিচাৰিগে। বৰফ আহিছে, আইস্কিম আহিছে, তাতহে আৰু‌
আইচক্ৰীম অ', ফ্ৰিজত আইচক্ৰীম থোৱা।
অ', সেইবিলাকে আৰু অ', আগৰ দিনবোৰৰ কথা আকৌ, উম।
মাটি কলহ পানী খাই, আমি গৈ, উম, চলিছিলো ন। এতিয়াতো নাইেই সেইবোৰ। সেইয়াই আৰু, গৰমত মানে কি কৰিম, কি নকৰিম।
টো আৰু শুনা আগৰ যুগতটো আৰু এতিয়া যুগতটো নিমিলে ন।
নিমিলে নিমিলে, এক অকণ নিমিলে।
হেৰি ম এনেকুৱা হেৰি এটা নাছিলে ডিজিটেলৰ যুগে নহয় সেইটো। এতিয়াতো চব দিজিতেলে এইবিলাক চব টেকনলজি এইবিলাকেটো চলে ন এতিয়া, চব বস্তুয়েই।
চব বস্তুৱে। এতিয়া মানে তোমাৰ গৰমটো কাৰণে বহুত অসুবিধা হৈ আছে, মানুহৰ বা এতিয়া গৰমত বাহিৰলে নাযাবা, ঘৰতে থাকিবা যিমান পাৰা। গাড়ী মটৰ এইবিলাকত ঘূৰিব নালাগেই। মানুহৰ বেমাৰ আজাৰ অ', এতিয়া গৰমত দি দি দেৰি হ'য়। মানুহৰ, সেইটো কাৰণে যিমান পাৰে ভিতৰতে থাকিব লাগে
উম।
যিমান পাৰে গছৰ তলত ঠাণ্ডা হাৱা খাব লাগে, ঘৰতে থাকিব লাগে। ঘুৰিব দৰকাৰ নাই।
এতিয়া আৰু গৰম ঠাণ্ডা তেনেকৈ মিক্স হৈ গ'লে, চেচেই আৰু।
চেচেই আৰু, অ' তোমালোকৰ সেইফালে মাটি বাৰী ৰুব পাৰিছে জানো?
নাই কিছুমানে ৰুইছে, কিছুমানে নাই পৰা সেই তেনেকুৱাই আৰু।
সেয়াই আজিকালি তোমাৰ মেচিনে যেতিয়া চব কাম কৰেই ন পাৰটিলা,
নালাগে নিচিনাই আজিকালি মেচিনে ৰুৱে।
আগে সকলো কাম মেচিনে কৰে।
উম।
আগতে, আগৰ দিনৰ মানুহে তোমাৰ পথাৰত গৰমত গৈ, মাত ৰুই, ধান কাটি, ধান কটা বাৰু ঠাণ্ডা দিনত। মাটিতো ৰুৱে গৰম দিনতে ন, আজিকালি মানুহ পথাৰত নহয়ে গৰমত।
অ'।
আজিকালি চব ট্ৰেক্টৰ তোমাৰ পাৱাৰটিলাৰ, সেয়াই হৈ গ'ল।
উম।
আজিকালি মানুহ সেইটো কাৰণে, এতিয়া শিৱহে ঘৰতে বহি, বহি তেনেকে দিন খিনি কটাই আছো আৰু। গৰম তই ভাত পানী খোৱা বোৱা হ'ল?
উম?
ভাত পানী খোৱা বোৱা, হ'ল তোমালোকৰ?
অ', মোৰ হ'ল, তোমাৰ?
মোৰ হোৱা নাইকিয়া আমি ভিতৰৰ সোমোৱাই নাই গৰমৰ, কাৰণে এই গছৰ তলতে বহি আছো। এঘাৰটা মানৰ পৰা তোমাৰ বহিয়ে আছো গছৰ তলতে একেবাৰে ঠাণ্ডা, পৰিলেহে ভিতৰত সোমাম আৰু ৰাতিপুৱা তেনেকে ওলালোৱাও আৰু
উম উম
গৰমত আৰু ভিতৰত সোমোৱা নাই আৰু। এতিয়া তোমাৰ
গৰমত, কিনো ভিতৰত সোমাবা হয় ইমান যে গৰম, ভিতৰতো থাকেও বেছি থাকিব। ই নোৱাৰি ফেনৰ যিমান তলত থাকিবা সিমান মানে গৰমৰ, হাৱাতোহে আহে।
অ বেছিহে ঠাণ্ডা, হাৱা নাহেই তোমাক গৰমত, মানে মানুহ ইছাটি -বিচাতি হৈ আছে আৰু ঘামচি, ইমান উঠি হে গৰমত,
উম
মানুহ থাকিব নোৱাৰে।
উম
অকমান অকমান যেনিবা বতাহ দি আছে।
অ বাহিৰৰ এনেকে গছ তলা বহিব ভালে লাগে যিহেতু পতা মাৰি থাকে ন। সে আছা হাইটো একদম সেৰি নাই।
অক্সিজেন লৈ থাক। কা হৈছে গছৰ, তলত অ এতিয়া তোমাৰ ঘৰৰ পৰা ওলাই গ'লে তোমাৰ গাড়ী মটৰ হৈ ইপেলে তোমাৰ ৰ'দ গৰম মানে মানুহৰ অশান্তি হয় নে নহয়। সেইটো কাৰণে গছৰ তলত বহি টাইম টো কটাই আছো। আৰু
উম
চায়
আজিকালি গৰম ক'ত নাপাঢ়িব গছ গছনি কাটি কুটি এইবিলাক কিমান নষ্ট কৰিছে।
ম সেইবিলাকৰ কাৰণেও গছে, এনেকে গছ, পাবলৈকে এ নাইকিয়া হৈ যাব যম পাইছো আৰু কেইদিনমানৰ পিছত।
এতিয়া গছ মানুহে ৰুব লাগে মানুহে গছ,। গছ -গছনি কাটিহে আছে। এই গৰমৰ, দিনৰ কাৰণে মানুহক গছ, লাগে ন।
হয় উলাম চ চাব গ'লে একদম গুৱাহাটী হয়।
হয়-
গুৱাহাটীতো, গছ, পাবলগীয়া নিচিনা। ব চিনাই নাই তাত কিমান দটা বেছি আমাৰ ইয়াৰ গাঁৱলীয়া জেগাতকৈ।
গাঁৱলীয়া জেগাত অ
গাঁৱলীয়া, জেগাতো গছ পাবলগীয়া অকনমান তেওঁ ধুনীয়াকে বহিবই পাৰিছো চাহ- তাৰ পিছত। তাত একদম নন ষ্টপ গাড়ী চলিব হেৰি কৰিব তাত কেমিকেল বিলাক চলে সেই মানে বহুত আৰু সেই চাৱাটো মানে ইমান পোৱা নাযায় ত উশাহ লবও মানে। দিগদাৰ হোৱা নিছি না।
ফ্ৰেছ, হাৱাতটো আমাৰ গাঁৱলীয়া, জাগাতহে না। তাতেহে পোৱা যায়, বাকী তোমাৰ চহৰত তুমি, ‌চহৰত তুমি নোপোৱা ফ্ৰেছ হাৱা। ফ্ৰেছ হাৱা বিচাৰিলেও তুমি নাপাবা।
উম।
সেইটো কাৰণে গাঁৱলীয়া জেগাত থাকি, ফ্ৰেছ হাৱা লৈ মানুহ চলাতোৱে ভাল। এয়া তে গৰমত ভালদৰে চলিবা ঠাণ্ডা ঠাণ্ডা বস্তু খাবা, বেলেগকো পৰামৰ্শ দিবা
অ', সেইয়াই আৰু।
গৰমত পঁইত, পঁইতা ভাত খাবা।
উম, গৰমত এনেও পঁইতা ভাতে বেছি চলে। সবৰে, তাৰ ভাগে চলি দিয়াচোন। কিন্তু আমাৰ ঘৰত যে ইমান নচলে খাব বিচাৰোঁ, কিন্তু খালে কি হব খা, খাও কিন্তু আমাৰ ঘৰত ইমান নচলে মানে, যোনে ধৰক কাৰোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আহে বা কাৰোবাৰ টোপনি ধৰি যায় তেনেকুৱা নিচিনা।
অ', অ', সেইটোৱে। এতিয়া গৰমত তোমাৰ, দুপৰীয়া দুপৰীয়া ডাবৰ পানী আৰু অ' - আৰ - এছ, নেমু পানী এইকেইটা খালেও মানুহে বহুত সকাহ পায়।
একদম একো খাবই নালাগে আৰু, আচ্ছা দ শুনাচোন হ'ব দিয়া ন
অ', অ', ঠিক আছে হ'ব দিয়া, অ', ঠিক আছে, হ'ব দিয়া।